অহ -অহ -অহ-অহ পাইছো। কি ক মই এ চোতালতে খোজকাঢ়ি আছো তুমি?
মই এই মাইনাজনীকে কোলাতে লৈ আছো। তাইৰ গাটো বেয়া যে।
অহ - অহ - অহ
আজিৰ দিনটো মানে গাটো বেয়াই কৰি আছে তাৰ সেয়ে মানে লৈ নগলো স্কুলত।
অহ, তাই
যায় আইতাকৰ লগত থৈ গৈছিলো।
অহ - অ
পানী খালে যে ঠাণ্ডা পানী অহ জ্বৰ -অহ জ্বৰ আৰু তাই ফ্ৰিজৰ পানী হে খায়।
অহ, এতিয়া নতুনকে ফ্ৰীজ লৈছ ন সেইকাৰণে ফিজৰ পানীহে লাগিব আৰু উম।
ব এইয়া ওপৰত যে বৰফ হৈ থাকে
না আইচ ক্ৰিমো ওলাই এ আইচ ক্ৰীম খাও- আইচ ক্ৰীম খাও বুলি কব।
আহ সেকানে দে আহি চৰ দেৰি লাগিব বহ
অহ চৰদি ল চৰ্দি লগা নাই জ্বৰহে উঠিছে তাই
অ ঠাণ্ডা পানী সোপাকে খাই থাকে আৰু
অহ আৰু নিজে গা ধুৱে যে ঠাণ্ডা পানী বাথৰুমত নিশ্চয় যে গা ধুই কৈ আমাক গলেগে এ তুমি যোৱাগৈ বুলি কয় মই নিজে গা ধুম তোমালোকে যোৱাগৈ বুলি কব
মহু পাৰিছে গা পা ধুব খালো গা ধুব পাৰিছে আৰু নিজে নিজে কাম কৰিব পাৰা হৈছে আৰু ন
অ নিজে নিজে কে আইতাকে বাচন ধুই থাকিলে মই
আহ ছোৱালী মানুহ যে উম ছোৱালী মানুহ এখন দুখন কৰিব বিচাৰিবই এতিয়া
অ আৰু মোক কয় মই ডাঙৰ হলো ন নে মা অ ডাঙৰ হ'লা দিয়া আৰু ডাঙৰ হব লাগিব ত তাই উঠি দিব মই ডাঙৰ হ'লোৱয়ে দেখোন বুলি কব
হু সেইদিনাখন আমাৰ ঘৰত আহোঁতে অ লাজ মই মাতিলো একেবাৰে হাত দুই খনে চকু দুটা ধৰি আছে লাজ লাগিছে
আহ লাজ প্ৰথমত বহুত লাজ কৰে
তাৰপিছত বোলে আমাৰ ঘৰত অ আমাৰ ঘৰত থাকি থাকিব নে নথাকে যাম গৈ বাট যাব কময়ও যাম উহু আহ পাতিছে নামটো সুধিছো কৈছে মই বোলো আহ
অহ
কৈছে পা হৈছে অ
অ মই ক প্ৰথমত কথা কোৱা নাছিলে যে তাই মানে ভাল কেতিয়া যাবা বৰ্টাৰ লগতে যাম বুলি কৈছে যে।
আহ
কথা ক'লে আকৌ কথা কবা তুমি? হ'ব দিয়া মই কম, হব দিয়া
হ দিয়া অ এই সৰু ল'ৰা ছোৱালী এইখিনি সময়তে মৰম লাগে বেছিকে ন? কথা কেইটা যে দেখ কৈ থাকিব মৰম লাগে, মোৰ লগত আগতে আমাৰ ওচৰৰ অ ধেই লৰা ছোৱালী থাকে একে নহয়
অ
তাৰ ঘৰতে দুজনী ছোৱালী যজা কে হৈছিলে। এজনী মানহ ন তাৰপিছত আহ আহে এজনী মোৰ লগত অ ৰাতিপুৱা উঠিব উঠি তাই মোৰ লগত ঘৰ পাৰিব, তাৰপিছত আকৌ চাত খাব এতিয়া ডাঙৰ হ'ল যেনিবা এতিয়া গ'লা ভাড়া ঘৰৰ পৰা
ভাড়া ঘৰ ভাড়া ঘৰতে আছিল মানে
অ আমাৰ ভাই ঘৰতেহে আছিলে জন্ম হয় এমাহ ডেৰ মাহ মানতে আহিছে আমাৰ ঘৰত
অ অ
তাৰ পিছত সেই দুইজনী ডাঙৰ হলে এটা লৈ কৰি থাকো,
আহ
এতিয়া গ'লগৈ আৰু
অ বৰ্তাকে আহিলে ভাল পায় বৰ্তাকে আহিলে ভাল পায় আজ খুব। আকৌ যাবা নে যাম। বলা যাওঁ দোকানত যাওঁ আইচ সমানিব আহ বা জনি ঘৰত যাবা বুলি ক'ব যে অ যাম বোলে আমই ধুনু কাপো পো পিন্ধো গৈ মোক কব আহিব। মা মোক ধুনু কাপোৰ দিয়া মই ক মই কও উ মই বোল ধুনু কাপো কিয় লাগে বোলে কও আও ম ফোফু যাম। তাৰ পিছত বৰ্তাকক কব মোক ধুনু কাপোৰ পিন্ধিব নিদে মায়ে
অ বতাকে ঘূৰাই লৈ ফুৰে। তে বৰ ভাল পায় আৰু।
অ এৰিবই নোৱাৰে নহয় আহিলে।
অ ফুৱাই লৈ ফুইব লাগে আ
অ ঘুৰায়লৈ ফুৰিব লাগে। আৰু পায়ে থাকে যে ওচৰতে সপ্তাহ সদায়। সেই
অ বা ভাল পায় বাপেকতো বহুত দিনৰ কাৰণে নাহ। হে ন
অ অকমান ছমাহ মান থাকে যে ছমাহৰ পিছত আকৌ পতককে আহিব নহয় যে।
দুৰৈত থাকে
অ দূৰত থাকে।
উম
এ এবাৰ যাওঁ তে ডাঙৰ ডাঙৰ হৈছে যে এবাৰ যাওঁতে গম নোপালে তথাপিও শুই উঠোতে বিচাৰিছিলে। পাপা কত গ'ল মামা। মা পাপা ক'ত গ'ল মই বোলো পাপা বেজি লব গৈছে বুলি কৈছো। শুই আছিল যে তাই অ তাই শুই আছিল উঠি থকা হয় মানে কান্দিলে হয় পুৰা কান্দিলে হয় মানে তাই তাই মানে গ'লে হয় লগত। বাৰু মই জগাব নিদিলো শুই থকা বোলো শুই থাকক আৰু উঠাব নালাগে বোলো।
অঁ এনেও বাপেক হতঁৰ প্ৰতি মৰম বেছি ন ছোৱালী মানুহৰ বাপেক হতঁৰ প্ৰতি মৰম বেছি যে।
অ এতিয়া ফোন কৰিলে কয় আমাক। পাৰ্কত চাওঁ মই পাৰ্কখন চাওঁ বুলি কয়।
অঁ ওচৰতে পাৰ্ক আছপাৰ্ৰ্ক অঁ অঁ তাত- তাত
তাত ইয়াত নহয় তাত। দেউতাকে যোৱা।
ভিডিঅ' কল কৰি দেখুৱাই সে দিয়া
অঁ তাই কয় আমাৰ পাৰ্ক পাৰ্কখন চাওঁ পাৰ্ক খন চাওঁ মোক নিবানে মাক নিনো মই যাম অ তিনিচুকীয়াতে আছে
তুমি গৈছানে নাই তালৈকে
তাৰে যোৱা নাই এবাৰ যাম বুলি ভাবিছিলো কি হয় সময় আহক গৈ আহোঁগৈ যোৱাই নাই যে এবাৰু
টা যাবা পাৰিবা দিয়া
অঁ জুলাই স্কুল তাকে কৈছো স্কুল বন্ধ হ'ব যে। যদি বোলো সময় মিলে যাম আৰু
অঁ গৈ বলা টিলিঙা মন্দিৰ চাই আহিব পাৰিবা এনে গৈছা না অঁ অ অঁতোমালোক গৈছা চা জানো তালৈকে টিলিঙা মন্দিৰত আহ মই তিনিবাৰ মান চাইবাৰ মান না হ'ল নেকি যোৱা
অঁ যোৱা নাই যাম বুলি ভাবিছো ভাবিছোহে
অঁ বন্ধতে গম যাবা
অঁ যাব লাগিব এনেওঁ ছোৱালী স্কুল দিলে আৰু কেতিয়া যাব পাম বোলো বন্ধ হলে যাব লাগিব আৰু
অঁ তেতিয়া দিগদাৰ হব ন যোৱাকৈ এতিয়া সৰুতে ভাল বুজিছা। অকমান ডাঙৰ হয়। এতিয়া সৰুতে লৈ যাবলৈ ভাল, ডাঙৰ হ'লে অকমান দিগদাৰ হে।
অ' ডাঙৰ হ'লে, অ'!
এ হওঁ দে, গৈ পেলাই চাই আহিম। বেগৰ
অ' তাকে কৈছোঁ এতিয়নো কি বুজি পোৱা হৈছে। যে আমাকহে কয় মানে এইটো কৰিবা। সেইটোহে কৰে, আজি ৰাতিপুৱা শুই উঠিছে। তেওঁকো কৈছে, মই দাঁত ব্ৰাছ কৰি গৈছোঁ, মই সোনকালে উঠিলোঁ ৰাতিপুৱা। গা ধুই আছিলোঁ। টাই গ'ল মানে, শুই উঠি, তাৰপিছত মই ক'লোঁ দাঁত মাজা নেন খাব লাগিব, বিস্কুট খাব লাগিব। তাই মানে দাঁত মাজিলে তাৰপাছত আইতাকে ওচৰত গ'লে যা তাৰপিছত আইতাকাক কৈছে, তুমি যোৱা চাহ বনোৱাগৈ। মই কৈছোঁ অ'হ ইমান ডাঙৰ, ডাঙৰ কথা ক'লা যে? উম চাৰ বনাব দিছোঁ আই
অ'হ মখ ধুই ল'ব, আকৌ চাহ খাব
তুমি সেই আইতাকক কৈছা।
অ' আইতাককো লৈ যাবা, টিলিঙা মন্দিৰত, আইতাককো লৈ যাবা। বা দুইজনীক বা গৈ পেলাই এপাক ফুৰি আহিবাগৈ ন।
অ যাবও পাৰে নে নোৱাৰে, দূৰলৈ আহ, দূৰলৈ যাব নোৱাৰে নহয়।
কিয়?
মোৰ ঘূৰাই। বমি হয়।
অ অ তেনে কা হ'লে দিগদাৰ হয় ন।
মোৰ একো নহয় আমাৰ বহুত দূৰলৈ যাব পাৰো আগতে গৈছোৱে যে।
অ অ ময়ও গৈছো যেনিবা উম মই দূৰ দূৰলৈ গ'লে ক নহয় মোৰ উম গাড়ীত। গলে বহুত দূৰ বাছ নহয় মাজুলী হেৰি
অ অ মানে বমি হলে আৰু হেৰি মোৰ খোৱালে আৰু জেগা পাওতে আৰু ডক্তৰ পোৱাটো যা হ'ব কিবাকে হবও পাৰে ভয় লাগে যে।
অ নতুন জেগাত পতককে।
অ তেনেকে হলে মানে দিগদাৰ হ'ব। যদি যাবও পাৰে যাব আৰু বোলো।
যাব পাৰিলে ভাল যেনিবা চাই আহিব পাৰিবা। তিনচুকীয়া আকৌ হেৰি ডিব্ৰুগড়ত হে হেৰি জগন্নাথ মন্দিৰ আছে যে।
আহ অ
সেয়াও চাই আহিব পাৰিবা।
অ গ'লে মানে যাম এসপ্তাহ মান বাট এসপ্তাহ মানে আৰু
আহ আহ সেইপিনে চাই আহিবা বহুত ভাল লাগে আৰু। মন্দিৰ টিলিঙা মন্দিৰটো বহুত মানুহ হয়। আমি যাওঁতে যে প্ৰতি বাৰতে মানুহ
অ অ
তাতেক তিলিঙাত বান্ধে, আকৌ কিছুমানে ৰছী বান্ধে। টিলিঙা বান্ধি পেলাই তাৰ পিছত আকৌ চাকি-বাতিও দিয়ে। টিলিঙায়ে টিলিঙা। একেবাৰে ভৰ্তি হৈ আছে বহুত।
থাকিলে। ন'? কিবা এটা দেখাত- দেখাত শুৱনি হয়।
দেখা শুনি আকৌ সেয়া চাবও ভাল লাগ গে ন', একেবাৰে দম-দম হৈ আছে। পুৰণা সোপা খুলি - খুলি সেই ছাৰে তাত থৈ - থৈ দিয়ে। তাৰপিছত মানুহ কিমান মানুহে বান্ধি থাকে ন'। টিলিঙা মন্দিৰত। ‌ সেই চাহ এটাতো দ ম গছে গ
অ' আপুনি যায় আই?
অ'। মই তিনিবাবা নে নহয়। যোৱা তিন- চাৰিবাৰ মানে হ'ল।
অ'।
নহয় টিলিঙা বান্ধি থোৱা অ' এ যা-তা যোনে যাই পেলে সেইফালে যাওঁৱে। এবাৰ বৰষুন কন যাওঁতেহে চাই আহিছোঁ। তাৰপিছত আও এবাৰ টিলিঙা মন্দিৰ চাবলৈকে কৈছোঁ। তাৰপিছত আকৌ এবাৰ মাজুলীত যাওঁতে গৈ আহিছোঁ।
মাজুলীত গৈছে চাব কাৰণে?
উম, আকৌ সিদিনাখনে মাজুলী যাওঁতে আকৌ গৈ আহিছোঁ।
অ' গৈ পোৱা নাই গৈ মাজুলী।
অ' দিয়া। হ'ব দিয়া ন'। অ' হ'ব দিয়া। অ' - অ' ৰাখা। উম।